হেল্ল', হেল্ল', কি কৰিছা।
হেল্ল শোনিচানে নাই।
শুনিছো-শুনিছো কি কৈছা?
মই এটা এই আগফালে ৰৈ আছো। এ আ,
অ-অ, ভাত চাত খালা নাই? অ-অ,
ভাত নাই খোৱা।
অ মামা ককাই কি কৰিছে। হেল্ল' অ অ। গা চা ঠিকে আছে নহয়।
তই আছে অ তোৰ ভাগক ভালনে।
ভাল ভাল ভাল। ওম।
খোৱা বোৱা কৰিলি নে নাই।
কোৱা বোৱা নাই কোৱা কৰিম হে। বনাবহে এতিয়া।
অ।
খেল চাইছানাই ।
খেল এই ওমেনৰ কেইখন চাইছো ফুটবল চোৱা নাই।
ফুটবল মই আজি ৰাতিপুৱা চোৱ আহে।
অ কি ৰিজাল্ট হৈছে।
এই চুইডেনৰ টুনিচিয়া আছিলে পাঁচ এক।
আহ ছুইডেনৰ বাছ।
অ ছুইডেনৰ পাঁচওটোুনিছে। সেইদিনা ইণ্ডিয়া আফগানিস্তান নাই। এনেই ব্ৰাজিল।
বাজিলত কোন আছেনো।
নেৰ্মা ।
অ নেমাও ফেন নেকি তই।
উম
ইণ্ডিয়া আফগানিস্তানৰ খেল মই নাই চোৱা নহয়।
এ বহুত ভাল হৈছিলে খেলখন বৰষুণৰ কাৰণে পঁচি অভাৰ হ'ল
অ কিমান হল স্কৰ
স্কৰ সেই দুশ পয়সত্তৰ টাৰ্গেট দি আহ দুশ পয়সত্তৰ এশ পঞ্চান্নব্বৈ টাৰ্গেট দিছিলে।
তাৰপিছত
এই আফগানিস্তানে মানে বৰষুণৰ কাৰণে পঁচিছ অভাৰ হ'ল খেল তাপা ইণ্ডিয়া হেই সেইটো ৰোহিত শৰ্মাই পঁচিছ নে কিমান কৰিলে
কিমান তা বলত
সোতৰটা নে ওঠৰটা বল খেলিলে।
তাৰপিছত বিৰাট কোহলি
বিৰাট কোহলি নাই নহয় দুখ পাই আছে‌ কাৰণে খেলা নাই
অহ
কৰিলে, ছয়াশী কৰিলে
কেটা বলত
প্ৰসস্তিতা বলত
অ এভাৰেজ আও
উম আউট নহলে
অ নট আউট নেকি?
উম নকআউট
অ টাৰ্গেট কোনে দিছিলে?
এই আফগানিস্তানে দিছিলে।
অঁ
এই তেহেতৰ আকৌ কৰবাত এ তেইচ অভা কেইটা বলত
অহ সোনকালে খতম হল
উ সোনকালে তেহেঁতৰ আকৌ কোনোবা যে এশ এক দুই কৰিছে
অহ আৰু হাফ চেঞ্চুুৰী মাৰিছে নাই কোনোবাই?
আ আমাৰ ইণ্ডিয়া হাফ চেঞ্চুৰী কোনো নাহাৰে গিলয় হৈছে এইট্টি ফ'ৰ
অ তাৰপৰা এনে হেৰি ইণ্ডিয় ইণ্ডিয়া স্কডটোত কোন কোন আছে
সেই ৰোহিত শৰ্মা বিৰাট কোহলিও আছে মানে দোষ পাই আছে কাৰণে খেলা নাই তাৰপা জয়চৱাল আছে ইশান কিষাণ গিল কে আছে তাপাক কে এল ৰাহুল তাৰ পৰা ইফালে বলাৰত হেৰি নাই বুমৰা নাই।
অ বলা কাক নিচা
আৰ সদ্বীপ সিং আছে তাৰপা গুৰ্ণ বৰাৰ নতুন মানে
অহ চিৰাজক নাই দিয়া নেকি?
চিৰাজ নাই তাৰপা হেৰি এইটো হয় নীতিশ কুমাৰ ৰেড্ডী ৱাশ্বিংটন চুন্দৰ
বলিং লাইনাপ টো
অলপ কম। কমছুৰীয়াকো।
অহ, হেটুৱেটো।
বলিংটো মানে ৱৰ্ল্ড কাপলৈ বুমৰাহঁতক আনিব মানে চিৰাজ বুমৰাহ।
অ এতিয়া এখন চিৰিজ হে?
চিৰিস্তান আফগানিস্তান।
অহ
এই জুলাই এক তাৰিখৰ পৰা কেই তাৰিখৰ পৰা সেয়াৰ লগতো আছে, ইণ্ডিয়া তাৰপৰা ইংলেণ্ডৰ খেল।
চাব লাগিব, অডিয়া চিৰিজ হে?
নহয়, টি টুৱেণ্টি পাঁচখন অডিয়াইও আছে।
অদিয়া কেইখনত থাকে ৰোহিত শৰ্মা থাকিব?
থাকিব অহ। ইংলেণ্ডতহে হ'ব খেলখন।
অ চাব লাগিব।
খন ভাল জিঅ'ষ্টাৰহে দিব।
অহ-অহ-অহ। বাকী ঘৰত ভালনে?
ভাল-ভাল। তোমালোকৰ?
আমাৰ ভালেই।
অহ-অহ। নাই, এই বাইশ তাৰিখৰ পৰা।
পঢ়িচাহনে নাই?
পঢ়িছো-পঢ়িছো, তুমি কলেজ গৈ আছা নেকি নো?
কলেজ গৈ থকা নাই ইণ্টাৰ্ণশ্বিপহে হৈ আছে, আমাৰ ফাইনেল আদায় হ'ল নহয়।
অহ-অহ
বেছি দিন হোৱা নাই ফাইনেল এদাই হোৱা।
অহ
তাত তেতিয়া তাৰপিছৰ পৰা মানে ইণ্টাৰ্ণশ্বিপ দিছে এতিয়া ৰেগুলাৰ ইণ্টাৰ্ণশ্বিপ কৰিবলৈ যাব লাগে ।
অহ মও ঘৰলে আহিলো ।
অ তই ঘৰলৈ আহিলি নেকি?
অ ঘৰলে আহিলো ।
অ আমাৰলৈ আহিবি আকৌ বহুত দিন অহা নাই।
অহ-অহ এই আবেলি সময়ত যাম।
অ আহিবি।
কালি আহিছোঁ হে।
আ বাকী তোৰ লগৰৰতটো ক'ত আছে?
লগৰটো ঘৰলৈ আহিলে তেহেতৰ নামঘৰত হেনো কিবা বৰসভাহ আছে ।
অহ সেইটো কথা।
অ সেইকাৰণে ময়ো গুচি আহিলো আৰু এনে আছিলো এইকেইদিন মানে কচিং আজি সোমবাৰ বন্ধ হৈ থাকে।
আহ
এই মানে এদিন বন্ধ দিয়া সপ্তাহটোত বাকী দেওবাৰে অ দেওবাৰে চব থাকে। সেইদিনা বন্ধন দিয়ে সোমবাই দিয়ে আৰু
অঁ
অঁ
কিমান সময়ত যাওঁ কচি্ংঙলে
এই কচিং বাকী কেইদিন হয় তোমাৰ তিনটাৰ পৰা তিনটাৰ পৰা ছটা লৈকে সোমবাৰ পা সৃ আহ মংগলবাৰ পৰা শুক্ৰবাৰলৈকে
অঁ
শনিবাৰে সোনকালে ছুটি দিয়াৰ কাৰণে দুটা বজাত
অঁ
তাৰপৰা আহ তাৰপা সেই এইটো দেওবাৰে তোমাৰ ৰাতিপুৱা থাকে চাৰে নটাৰ পৰা চাৰে এঘাৰটালৈকে তাৰপা আকৌ দুপৰীয়া এই আকৌ একেটা টাইম আঢ়ৈটা পা ছঁয় টা লৈকে
অঁ অঁ অ ৰেষ্ট নাপাও। সোমবাৰ ৰেষ্ট
অ সোমবাৰটো ৰেষ্ট বাকী স্কুলটো স্কুলৰ পৰা আহি মই যাওঁৱেই দুটাত ছুটি দিয়ে তাৰপৰা দুটা পঞ্চল্লিছলৈ যাবই লাগে।
কষ্ট হয় অলপ।
উম হয় আৰু
খোৱা বোৱা কি কও
খোৱা বোৱা মোক সেই ৰাতিপুৱা ভাত ভাত চাত খাই যাও ভালকে কলেজৰ কেণ্টিনত কেতিয়াবা কিবা এটা খাওঁ।
অঁ
ত তাৰ পৰা ৰুমলৈ আহি চাহ তাহ একাপ খাই গুচি যাওঁ।
অ অ তাকে কোনে বনাই দিয়ে ভাত পানী
লগৰতো মাক থাকে নহয়।
অ মাক সদায় থাকে।
অ মাক থাকে কেতিয়াবা আমাৰ মা যায়।
তেতিয়া হলে ভালেই নহলে নিজে বনাই মেলি খাবলে আকৌ স্কুল যাবলে অলপ কষ্ট।
অশান্তি হয় অ কষ্টও হয় অশান্তিও হয় সেয়া ভাল আৰু তাৰ মাক থাকে। কেতিয়াবা মামা থাকে।
অ,
উম মামীআইটা আছে নে না, না মাকৰো আহিলে।
অ,
ঘৰলে আহিলে, বৰ সবাহ কাৰণে
অ সেইটো কথা,
মামীআইটা আছে নে?
আছে এইয়া মামা, ককাক ভাত দিবলৈ লৈছে।
অ অ, ইনচুলিন লৈ আছে নেকি মাকে?
ইনচুলিন লৈ আছে, আজি চাৰি পাঁচ বছৰমান হ'ল ইনচুলিন লৈয়ে থাকিব লাগে, নহয় এৰিব নোৱাৰে।
ভালে, সেইটো লৈ থাকিলে বেয়া নহয় বাৰু।
চুগাৰটো জুখি, জুখি দি থাকো আৰু
উম চুগাৰ এইটোৱে ভাল এইটো ইনচুলিনটোৱে।
তাকেহে ইনচুলিন এবাৰ চিন্তা কৰি আছো। আকৌ ডক
উম, আমাৰ বাবা চৈধ্য বছৰ হ'ল
ইনচুলিন এতিয়াও লৈ থাকে?
অ লৈ থাকে, ৰাতিপুৱা এবাৰ, গধূলি এবাৰ,
অ
দুবাৰ আৰু গোটেই দিনটো। নিজে লয়।
নিজে ল'ব পাৰিলে ভাল। নহলে মানুহ এটা শেষ অসমত থাকিবা।
উম', এতিয়া অভ্যাস হৈ গ'ল, আকৌ চটো ফচললৈ
আহ',
সেইটো কথা।
বাকী গা পা ধুলি নে?
নাই- নাই ধুমহে, মায়ে ভাত বনাই আছে।
অ', কিহে বনাইছে?
কি বনাইছে জানো, এই ভাজি চাজি বনাইছে দালি।
অ',
তোমালোকে খালা নেকি?
মই খামহে, ভাত বনাই হৈছে মামা, ককাই খাই লোৱাৰ পিছত খাম।
উম', কিহে বনাইছে?
কি বনাইছে জানো গম নাপাওঁ।
অ', অ',
তেন্তে হ'ব দে তেন্তে পিছতকে পাতিম দে কথা।
অ', হ'ব মই আবেলি যাম বাৰু।
অ', হ'ব আহিবি।
উম', এছ।